হেল্ল'
ক'ত আছ
ঘৰতে তুমি ক'ত আছা?
ঘৰতে, কি কৰছা?
শুই আছো তুমি কৰি আছা?
উম', উ, কম বুলি ভাবি আছো এতিয়া কিন্তু খোৱা নাই খাম বুলি ভাবি আছো।
অহ,
ক'ৰবাত গৈছিলা নে ঘৰতে আছা?
অ, কবাত যোৱা নাই?
আজি গৈছিলো টাউনত। গৈছিলো কলেজত, গৈছিলো কলেজৰ পৰা অলপ টাউনত গৈছিলো।
কি খবৰ? মই গৈছিলো। চিলো।
কেতিয়া আহিছা।
অহ',
কেতিয়া আহিছা কলেজৰ পৰা?
মই আহোঁতে-আহোঁতে চাৰিটা দহ বাজিলে।
বহুত দেৰি হৈছে।
উম।
গোটেই কেইটা ক্লাছ হৈছিলে?
গোটেই-গেইটেই হৈছে, ভালেই মই এটা ক্লাছ আজি এৰিলো, জগ্ৰাফি। শৰীৰটো অলপ বেয়া লাগি আছিলে। কৰা না,
ঠিকে আছে কেতিয়া গা বেয়া লাগিল কেনেকে কৰিবা।
উম।
কেইটাত গৈছিলা?
আঠটা পঁইত্ৰিশত। ঘৰ পৰা ঘৰৰ পৰা ওলালো, গৈ পাইছো তোমাৰ নটা পোন্ধৰ মানত গৈ পালো। ক্লাছত লগে-লগে ভাইদেউ সোমোৱাৰ লগে লগে মই সোমাই গৈছো। নহ'লে আৰু অলপ দেৰি কৰিলেই গেটখন বন্ধ কৰি দিলে হয়।
সোমাই গৈছিলা অ-অ।
ক্লাছ হৈছে সময়ত গৈ উপস্থিত হৈছে। অলপ দেৰি হৈ গৈছে।
বাকী কলেজত কি খেলিব গৈছিলা?
তোমাৰ ৰুটি খাই গৈ ছ্ছিলো। পিছত গৈ ব্ৰেকত হেৰি খাইছিলোঁ। চিংগাৰা খাইছিলোঁ আৰু কিবা ঠাণ্ডা খাইছিলোঁ। স্প্ৰাইট খাইছিলোঁ।
অহ সদায় কি ৰুটি খাই যোৱা নে পোৱা?
সদায় ৰুটি খাই নাযাওঁ। চাহ মাজে মাজে, চাহ খাওঁ। বেছিভাগ ভাতেই খাওঁ। মই ৰুটি মাজে মাজে খাওঁ।
ঠিকে আছে। ভাতটো খাই গ'লে অলপ গোটেই দিনটো ক্লাছ কৰিব লাগে। ভোক নালাগে তেতিয়া টো খাই যাব লাগে। চাহ টা খালে আকৌ বু লাগি যায় অলপ। পিছত ঘড়ীটো ঠিক নাথাকিলে আকৌ ক্লাছ কৰি কান্তে না
এঘাৰটা বজাৰ লগে লগে বহুত ভোক লাগে।
অ', ৰাতিপুৱা ভাত খাইয়ে যাবা। ভাত নহ'লে ৰুটি তই এইবোৰ খাই যাবা। অকল চাহ খাই নাযাবা। পিছততো আহোতে আহোতে চাৰিটা বাজি যায়। পিছত আহি ভাত খোৱা?
অ', চাৰিটা বহুত দেৰি হৈ যায় চাৰিটা বাজে আহোতে আহোতে আহোতে তোমাৰ ব্ৰেকৰ পিছত পিছত মই চাৰিটা ক্লাছ কৰা
ব্ৰেকৰ পিছতো চাৰিটা? আঠটা ক্লাছ?
অ', প্ৰেকটিকেল কৰায় যে।
অ', টা ক্লাছ কিমান মিনিটৰ?
এটা তোমাৰ ফৰ্তি মিনিট হয় তোমাৰ। ছটা ফৰ্টি ছটা ফৰ্টি হয় আৰু। ফৰ্টী ফাইভ মিনট হয় দুটা, তোমাৰ জীয়গ্ৰফী কিজন কৰে যে। সেইটো কাৰণে।
আচছা', খদাই গোটেই কেইটা, ক্লাছ কৰা
স কৰো মাজে মাজে ধৰি লোৱা কিবা প্ৰব্লেম থাকিলে শৰীৰ বেয়া লাগিলে তাক
অ মাজে মাজে তো এৰিবই লাগিব কষ্ট লাগিলে
ব এৰি থ আহো উম উম আজি গৈ জিলা কলেজত ম
হয় বছিলো আ মই গ প্ৰতিযোগিতা ক্লাছ কৰা নাই লাষ্টৰ দুটা ক্লাছ থৈ আহি গৈছো অ কাম আছিলে অলপ টাউনত পিছত গুচি গৈছিলো নাই দেতিয়া ফৰ্ম ফিলাপৰ অলপ কাম আছিলে আৰু পিছত অলপ বজাৰত গৈছিলো চ ত আহি গৈছো আহহাৰ টাইমত একেবাৰে ৰাতি খুন্দিয়াই হৈ গৈছে খুন্দিয়াৰ পি পুৰা আন্ধাৰ হৈ গৈছে ৰাতিয়ে হৈ গৈছে সাতটা মানত আহিছো
ইছ ক্লাছ কৰা
হা চব ক্লছ এডুকেশন ইংলিছ এইটা ক্ল এডুকেচন ইংলিছ সচিয়াল চাৰ োৰ ক্া চচিয়েল চাইন্স কৰাও চাইনচো কৰাও ত পিছত আকৌ ফেশন কৰা ইজলিছ কৰা অসমীয়া কৰ ত
উম এ
তম কি কি কি চাবজেক্ট জিগ্ৰাফি আছে ন
মছেৰি
উ
এছামিছ আৰু ইংলিছটো অ পলিটিকেলটো তাৰপিছত তোমাৰ হিষ্ট্ৰী লৈছোঁ জগ্ৰাফী লৈছোঁ ৰিটেইল লৈছোঁ আৰু এছামিচ ইংলিছটো কমনি লাগিব
হয় জোগ্ৰাফিটো হা
ভাট পানী খালা?
অ' মই ভাত খাইছো আজি টাউনৰ পৰা আহোতে দেৰি হৈ গৈছিলে যে পিছত দুপৰীয়াাতো খোৱা নাছিল। ছিলো তনৰ পৰা কিবা খাই আহিছো পিছত বু লাগিছে এইটো কাৰণে সোনকালে খাই দিছো।
ময়ো সন্ধিয়াৰ পিছততে খাইছো।
অ' তুমি ভাত কেতিয়া খাবা?
এতিয়া চাৰে দহটা মান বজাত খাম।
লোকৰ জিঅগ্ৰাফি প্ৰেক্টিকেল আছে ন?
অ' জিঅ'গ্ৰাফি বহুত প্ৰেক্টিকেল
এনেকি এ জগ্ৰাফি অ' বহুত প্ৰেক্টিকেল থাকে ডায়গ্ৰাম থাকে বহুত।
এক্স্ৰা ক্লাছ
ক আজ কি জিঅগ্ৰাফিৰ দুটা ক্লাছ হয় এটা জিৰি আৰু এটা প্ৰ্টিকৰ এক
উম উম।
সদায় হয় প্ৰেক্টিকেলৰ ক্লাছো সদায় হয় নে তিনিদিন?
সদায় হয় পি মাজে মাজে নহয়।
বেছিভাগ মানে হয়
উম।
কাৰণে কষ্ট হৈ যায় ন?
উম বহুত কষ্ট দ লাগ
কিমান মান কৰত একতিকে
হা?
কিমান মাৰ্ক থাকে প্ৰেক্টিকেলত?
মমাৰ একিকেলত থাক মাৰ্ক থাকে পিছত স্কুলত আৰু প্ৰেক্টিকেল লয় তাত দহ মাৰ্ক আৰু আমালোকে যিটো ঘৰত কৰিম মাৰ
অ'।
উম।
এইটো মানে প্ৰেক্টিকেলটো মাৰ্কতক বহুত বেছি কৰাই দিয়ে। বহুত বেছি কৰিব লাগে নম্বৰ কম থাকে।
অ' অ' এই বহীটো যে ডাঙৰ বহীটো ইমানবোৰ আকৌতো প্ৰেক্টিকেলৰ এক্জামো হয়?
অঁ প্ৰীতি এক্জামো
অঁ বাৰ মাৰ খ প্ৰেক্টিকেলৰ একজাম হ'ব, এইটো ত্ৰিশ মাৰ্ক এইটো বগাব তিনি মাৰ্কৰ বাইবা হ'ব আকৌ বাৰ মাৰ্কৰ এক্জাম হ'ব তাৰ পিছত এই ডাঙৰ বহীটো যে কৰি সেইটো বহীত মাত্ৰ পাছ থাকিব।
অঁ, এনেকুৱাই, ইমান কষ্ট কৰি বা কৰি ৰাতি দিনে আবেলিতো তোমাৰ প্ৰেক্টিকেল কৰাৰ সময়ত, আবেলি ক'ত স্কুলৰ পৰাই আহো তোমাৰ চাৰে চাৰিটা মান বাজে আহি জিৰণ লওঁ, খাওঁ, গা ধু, পিছত ইয়াতেই সময় গুচি যায় পহিম নে প্ৰেটিকেল কৰিম সেইটো অলপ জামেলা হৈ যায়। বহুত কষ্ট লাগে। অসুবিধা হয়।
অঁ উপায় নাই এতিয়া লৈছা, কৰিবই লাগিব।
সেইটোৱেই।
প্ৰেক্টিকেলে বহুত সময় খায়।
অঁ, যদি ঠিকৰৰ নিচিনা হ'লে, তেনেহলেওঁ হ'ল হয়।
অঁ পলটিকেলত ধৰা বিছ মাৰ্কৰ সেইকেইটাতো ইমান লিখ চব নালাগে অলপ প্ৰতেকে প্ৰজেক্ত দিয়ে কেইটা লিখিলেই হ'ল। প্ৰেক্টিকেলি ইমান দাইগ্ৰাম জাইগাম কৰিব নালাগে। কিন্তু এই জিঅ'গ্ৰাফিটোয়ে ত্ৰিছ মাৰ্কতকে বহুত বেছি কষ্ট কৰাই।
অহাকালি যাবা কলেজত।
হয় যাম, তুমি যাবা।
মই, যাম চাগে। ভাল থাকিলে যাম। তেতিয়াহ'লে হ'ব হা।
হয় হ'ব, পিছত কথা পাতিম।
আ।